উম কি কৰি আছা?
মই এনে কাম কৰি আছিলো তুমি?
অ এতিয়া কাম কৰি আছা, মই এনেই বহি আছো দিয়া। ভাত -চাত খাল নে ডিনাৰ?
অ খাইছিলো ৰ'বা, তুমি?
অ ময়ো খালো দিয়া, কি খালা আজি? অ মই দালি, ভাত তোমাৰ। আৰু এই ভাত কেৰেলাৰ চব্জি খাইছো, তুমি কি খালা?
অঁ মই ভাত, কাৰী তাৰপিছত সেই অলপ গুগনি
আৰ্টচা কিহৰ কাৰী খালা?
কাৰী মানে সেই যে হেয়ৰ বনাই যে তোমাৰ দালিৰ যে বনাই যে কাৰী বটি কাৰণে
অ অ অ অ সেইটো খাইছে নেকি? নিজে বনাইছানে মায়ে বনালে?
মই বনাইছিলোঁ।
অ তুমি বনাব জানা?
অ মই জানো বনাব, কিছুমান কুক মানে ভাল লাগে বনাই কেনে।
অ হয় নেকি অ হয় মইও ভাল অ ময়ো জানো দিয়া মইও বনাও কিবা কিবি এনেকুৱা ঘৰত আৰু তুমি কেনেকুৱা। বনালা সেইটো তৰকাৰীটো?
মই সেই মানে তোমাৰ সেই বটি কাৰণে বৰা বনাই দিলোঁ আৰু বেচন দি পেলাই মানে সেই কাৰী বাঢ়ি যে টাইপ সেইটো বনালো আৰু বুট বুট বুটটো যে ভিজা থাকে ন সেই বুটটো ভিজায় মানে। ধুই পেলাই পিয়াজ -চিয়াজ দি মানে চলে টাইপ বনালো আৰু।
অ হয় নেকি অ মইতো সেনেকুৱা তোমাৰ বনোৱাই নাই কেতিয়াও
উম ভাল লাগে খাই চাবা দোকানত যে বিক্ৰী কৰি। যে কৰে যে বিশ টকাকৈ যে সেইটো চলে।
অ হয় নেকি
উম ভাল লাগে টেষ্টি হয়।
মইতো দোকানতো খোৱা নাই তোমাৰ সেইটো।
অ কেতিয়াবা এনে খাবা কি ভাল লাগে, সেইকাৰণে মানে টুৱেন্টি ৰুপিচ মইতো ঘৰৰ বনোৱা যেনেকে কিবা কিবি হ'ল চলে বা পাস্তা, বা সেই কাচৌৰি সেইবোৰ ভাল লাগে সেইবোৰ খাওঁ আৰু। উম।
কিবিও বনাই তোমাৰ নিমকি-চিমকি ঘৰতে বনাই খাওঁ। অ' খাওঁ মই বনাই খাওঁ, তোমাৰ ঘৰতে নিমকি বনাও উম। ভাল লাগে তোমাৰ এ মই যোৱা, কি যোৱাকালি তোমাৰ এই দালে উম, উম হয় তোমাৰ যোৱাকালি মই এই দালি এইটো বনাইছিলো লুচি।
ডালিৰ লিপ্তি।
মানে ডালি দি কিনে তোমাৰ লুচি বনাইছিলো।
অহ', অহ' বু
দালি পুৰি বুলি কয় ন, উম উম ভাল লাগে সেইটো খোৱাদ যে। উম উম হয় সেইটো ভাল লাগে মই মানে এই মোৰ ফ্ৰেণ্ডৰ পৰা শিকিছিলো, তেতিয়া বনাইছো তোমাৰ এই ডালটো বইল কৰি কিনে তাৰপিছত অলপ হেটো কৰি কিনে তোমাৰ চিপ দি কিনি বনাইছিলো ভাল লাগিছে। উম উম অলপ জিৰাও দিব লাগে তোমাৰ ভাল লাগে, সেনেকুৱা খাই। উম খাইছানে তুমি?
মই খাইছো ভাল লাগে। সেইবোৰ মানে কেতিয়াবা কেতিয়াবা ভাল লাগে আৰু।
উম, উম হয়। সেনেকুৱা ভাল লাগে তোমাৰ আৰু উম আৰু এনে পৰঠা-চৰঠা বনোৱা নে?
পৰঠা মানে ইমান না গৰম দিন ন। গৰম দিনত ইমান পৰঠা খাব নোৱাৰি আৰু, আৰু গৰমে উঠিব।
উম ঠিকে ক'লা। এতিয়া কি কৰি আছা তুমি?
মই এনেই অলপ কাম কৰি আছিলোঁ, মানে সেই কি বুলি কয় দহিত দৈ টোক মানে অলপ ৰেপ কৰি থৈ দিওঁ নহ'লে বেয়া হৈ যাব।
অ', অ' হয়।
দৈ খাই ভাল পোৱা তুমি?
উম উম ভাল পাও মই।
মইও ভাল পাওঁ কেতিয়াবা সেইবোৰ ভাল লাগে আৰু দৈ চিৰা।
কি বহুত দৈ যে থাকে সেইটোতো বৰ ভাল, আৰু বেছি ভাল লাগে মোৰ।
অ' টেষ্টি লাগে।
উম, উম হয় এইটো টেষ্টি লাগে তোমাৰ এই বংগালত থাকে ন মিষ্টি দৈতটো, সেইটো বেছিকে ভাল লাগে হান্দিত ত দিয়ে, সেইটো খাইছ নে?
অ' মই খাইছো এইটো ৰ'বা। আমাৰ ঘৰত এইবোৰ থাকে ন, তেই খাই থাকো।
মানে ক'ৰ পৰা আনা, কিনি অনা।
এইটো আমাৰ মানে নিজৰে সেই বিজনেছ আৰু।
অ' নিজৰে নেকি! আচ্ছা অ' এনে কিমান কৰি হয় তোমাৰ এইটো দহিটো
এই সৰুটো হ'ল থাৰ্টি ৰুপিচ আৰু তোমাৰ সেই ডাঙৰটো হ'ল ওৱান থাৰ্টি ৰুপীছ আৰু মিডিয়াম চাইজ সৰুটো একদম মানে ছিক্সটি ৰুপিছ আৰু
বনোৱা নে?
অ', ঘৰতে বনোৱা এইকিটা।
অ', মানে কেনেকুৱা বনাই এইটো?
মই নাজানো মানে
আচ্ছা বেলেগে বনাই নেকি অ' আচ্ছা সে ভালেই হয় দিয়া তোমাৰ সেনেকুৱা মানে ঘৰতো খাব পাৰে ন? ভাল হয় আৰু খাবও লাগে দৱাইটো আৰু মি টো বেছি ভাল লাগে মোক মানে তোমাৰ উম, উম, হজম কৰি দিয়ে সেইটো খোৱাৰ পিছতো খাব লাগে আৰু এনেও বিয়া ইয়াত গ'লেতো সেইবোৰ খাওয়ে ন' তেতিয়া মানে ভাল লাগে মানে বিয়াতো বহুত হেভি খানা হয় যায় ন'। তেতিয়াই দৈ চৈ খালে তেতিয়া তোমাৰ হজমো হৈ যায় ন'। আৰু পেটো মানে হালকাও পৰে খালি খালি লাগে খালেও মানে নালাগে ভাই
অ' সেইগিটা ভাল লাগে আৰু, আৰু তাৰ সেই যে লাচচি টাইপ খুব ভাল লাগে।
এনেই তুমি বিয়াত গ'লে, কি কি খোৱা?
মইটো সেই মইটো চব আইটেম টেষ্ট কৰোঁ।
অ', চব আইটেম টেষ্ট কৰা নেকি? অ', এইচে এনে বে বেছিকে কি ভাল লাগে?
বছিকে মিঠা বস্তু।
মিঠা বস্তু, অ' অ' খাওঁ ময়ো মিঠা বস্তু খাওঁ। তোমাৰ এ, এনেই বিয়াত চিয়াত গ'লে মোৰ মানে এ মই এইটো খাওঁ তোমাৰ এটা যে বাদাম আৰু এই সৰু সৰু আলু যে থাকে, সেইটো ফ্ৰাই কৰে ন? উম, উম, উম, পাপৰো থাকে কি, সেইটো ভাল লাগে খোৱাত, উম, বৰ টেষ্টি লাগে মই সেইটো খাওঁ। উম, এইটো মানে আমি ঘৰত কেতিয়াও বনোৱা নাই ন', তোমাৰ বিয়াত চিয়াত গ'লে খাব পাওঁ ন'। তেতিয়া খাওঁ ন' ভাল লাগে।
উম, আৰু ঘৰত বনালে বেয়া হৈ যে, মানে সেনেকুৱা নহয় পাৰফেক্ট।
উম, উম, হয়। সেইকাৰণে মানে বিয়াৰটো ভাল লাগে, এইটো খোৱাদটো ভাল লাগে। সেইকাৰণে সেইটো খাওঁ বেছিকে মোৰ ভাল লাগে আৰু তোমাৰ এনেইটো চিক লোকেল চিকেনটো ঘৰতে খাওঁৱে ন?
অ', সেইটোতো কমন, সেইকাৰণে
হয়' হয়' সেইটোতো কমনে হয়, সেইকাৰণে আৰু সেইবোৰ খাওঁ আৰু কিছুমান বিয়াত তোমাৰ ফুচকা দিয়ে ন', ফুচকা, আইচ ক্ৰীম সেইবোৰ খাই ভাল লাগে হয়নে? উম,
সেইটোতো ময়ো ভাল পাওঁ, সেইটো থাকিলে মই আগতে সেইটোয়ে খাওঁ।
অ', হয় ময়ো খাওঁ হেনেকুৱা ভাল লাগে, আৰু এনে বিয়াত গ'লে সেইটো আৰু ভাল লাগে, নিজৰ মানুহৰ বিয়া হ'লে টো আৰু ভাল লাগে ন? গ'লে উম, উম, এনজয় কৰিবলৈ ভাল এনে বিয়াত গ'লে ডান্স চান্স কৰা নে?
অ', তুমি?
অ' মইয়ো কৰো মোকো ভাল লাগে আৰু লগ হতঁৰ লগত মানে থাকিলে আৰু ভাল লাগে ন। তেতিয়া ডান্স কৰোঁ, তেতিয়া মিলি কিনে ডান্স কৰিলে ভাল লাগে। উ' উম' হয় এনজয়মেন্টো হয় ভালো লাগে। আৰু তুমি এনে বিয়াতো কি ৰাতি ৰাতিলৈ চোৱা নে? আহি যোৱা,
নাই নাই মই ঘৰত গুচি যাওঁ। ইমান ৰাতি মানে থাকিব নোৱাৰি আৰু টোপনি লাগি যায়।
অ' অ' হয় মানে এনে নিজৰ মানুহৰ থাকিলে অ', থাকো আৰু কিছুমানৰ মানে লগ হতঁৰ হ'লে আৰু কিছুমান নিজৰ মানুহৰ থাকিলে আৰু ঘৰৰ ওচৰৰ ঘৰৰ গিৰি মানে কিছুমান থাকিলে সেনেকুৱা তেতিয়া থাকি যাওঁ।
অ' সেনেকা পাৰি ওচৰত থাকিলে আৰু,
অ' সেনেকুৱা, থাকিব পাৰি আৰু এনেকৈ যাওঁ তেতিয়া ভাল লাগে। উ' উম' হয়' হয়' দূৰত থাকিলেটো টোপনি লাগি যায় আৰু তোমাৰ বিয়াত হ'লেও মানে এনে তোমাৰ এনজয়মেন্ট যদি চবে ডান্স চাঞ্চ কৰি থাকিলে এনজয়মেন্ট হয় তেতিয়া ভালেই লাগে। তেতিয়া টোপনি নাহে। আৰু এনেই বহি থাকিলে তেতিয়া তোমাৰ বৰিং লাগি যায় ন? মোৰ তেতিয়াই মানে অলপ বেয়া লাগে। টোপনি আহে সেইকাৰণে, আৰু এনেই আৰু আহ উম-উম আৰু এনেই কি-কি মানে ভাল পোৱা তুমি খোৱা খাই?
মই-মই বেছিভাগ ফ্ৰুটছ অল ফ্ৰুটছ মানে ভাল লাগে ফ্ৰুট চালাড খাই লৈ
অ, ফ্ৰুটচ খোৱা অ, এই চালাদ খোৱা নে?
অ-অ সেইটোও ভাল লাগে ন হেল্থ
উম-উম উম, হয় চালাডটো খাই এনে তুমি কেনেকা বনোৱা চালাডটো?
মই গাজৰ তিঁয়হ চব এনেকৈ দি কেনে বনাওঁ আৰু ফ্ৰুটছ থাকিলে ফ্ৰুটছ দিওঁ
অ, আচ্ছা মই এনেকুৱাই দিওঁ তোমাৰ গাজৰ তোমাৰ বিলাহী দিওঁ কেতিয়াবা পিয়াজো দিও মানে চব মিক্স কৰি বনাঁও কেতিয়াবা মই তাতে অলপ নেমু দি-দিঁও নেমু দি কিনে তোমাৰ অলপে নিমখ দি-দিঁও মানে মই ভালকে শ্লাদটো চাটনীৰ নিচিনা বনাই লওঁ আৰু ভাল লাগে কিছুমানে এনেই শ্লাদ বনাই উম' এনেকুৱা টেষ্টি লাগে, কিছুমানে এনে বনাই ন? তোমাৰ নিমখ চিমখ নিদিয়ে ন? মই মানে সেনেকুৱা ভাল নেপাওঁ। উম' উম' হয়। তোমাক নিমখ দিব লাগে আৰু জলকীয়াও দিব লাগে অলপ আৰু এ, উম' আৰু ধনিয়া পাত দিব লাগে ওপৰৰ পৰা সেই তেতিয়া ভাল লাগে সেনেকুৱা বনাই খাঁও আৰু শ্লাদটো সৰু-সৰু বনালে ভাল লাগে মানে তোমাৰ এই ডাঙৰ ডাঙৰ যি কিছুমানে কাটে ন সেনেকুৱা ভাল নালাগে হয় নে?
অ, সেইটোও হয় আৰু সেই যে কেতিয়াবা যে সেই যে চাত যে ঘৰতে বনাব
অ-অ হয় সেইটোও ভাল লাগে মইতো তোমাক সদায় ঘৰত মানে শ্লাাদ বনাই খাওঁৱে মানে খুব বেছি ভাল লাগে সেইকাৰণে তুমি খোৱানে?
অ, মইও খাই থাকোঁ সেইবোৰ কৰি থাকোঁ বনাই থাকো কিবা-কিবি এনে বনাই থাকোঁ
উম-উম এনেও কেতিয়াবা কিবা-কিবি বনাই কিনে ময়ো খাওঁ এনেকা মিমি চিমি সেইটো যে চিনজু বনাই খায় যে হেনেকোৱা।
অ', অ', মইও খাইছিলো, মোৰ লগৰ ছোৱালী এনে আমি ফুৰিব গৈছিলো, তেতিয়া বনাইছিল। হেল্লো', ভাল লাগে কিন্তু, এইটো ভুট জালা দি, কেনে বনালে।
উম, উম, আৰু তোমাৰ অকলে বনাই কিনে খালি ইমান ভাল নালাগে মানে লগ কিতা লাগ থাকিলে আৰু কোনোবা থাকিলে ভাল লাগে ন, তেতিয়া খাই কিনা একেলগে।
অ', তেতিয়া টেষ্টটো বেলেগ আৰু।
উম, তেতিয়া ভাল ভালো লাগে, আৰু বেছিও বন বনোৱা হয় ন। আৰু সেনেকুৱা খাবও পাৰি ভাল লাগে, সেইকাৰণে।
উম, তেনেকে মেগী মেগ অ', ঠিক আছে দিয়া।
অ', অ', দিয়া ৰাখো দিয়া হা, ভাল লাগিল তোমাৰ লগত কথা পাতি, থেংক ইউ।